হেল্ল', কি কৰি আছা? আচ্ছা অ, ভাত-চাত খালা নে?
অ, খালো তুমি?
অ, মই মইও খাম এতিয়া আৰু আজি অলপ কলেজ লাইফৰ বিষয়ে কথা পাতো দিয়া।
হ'ব ক।
অ, এনে তোমাৰ কলেজ লাইফ কেনেকুৱা আছিল কব পাৰিবানে?
ভালেই আছিল।
হয়, মোৰো ভালে আছিল কলেজ লাইফ বহুত ফ্ৰেণ্ডো আছিল কলেজত মোৰ বহুত ভাল লাগিছে। ফ্ৰেণ্ডৰ লগত লগ ধৰিছোঁ বহুত ন নতুন-নতুন ফ্ৰেণ্ডবোৰৰ লগত লগ ধৰিছোঁ যেতিয়া মানে মানে মানে স্কুলৰ পৰা পাছ হৈ কিনে যেতিয়া গৈছিলো কলেজত এ, অচিনাকি মানে মানুহৰ লগত ধৰিছো কেতিয়াবা ফ্ৰেন্দ হৈ গল এতিয়া মানে গমেই পোৱা নাই ভাল লাগিছে আৰু তোমাৰ এক্সপিৰিয়েন্স কেনেকুৱা আছিল ক'ব পাৰিব নে?
মোৰো ভালে হৈছে মইও নতুন নতুন এ, নতুন নতুন বন্ধ বান্ধৱী বনাইছিলো। আৰু সিহঁতে মোক বহুত চাপৰ্ট কৰিছিল আৰু সহায় কৰিছিল। আৰু সিহঁতৰ, সিহঁতৰ আৰু আমাৰ বহুত ভাল, ভাল মেমৰিজ হৈছিল।
আচ্ছা, তোমাৰ কলেজৰ ফেভাৰেট চাবজেক্ট কি আছিল?
ফেভৰেট চাবজেক্টটো মোৰ বেছি ভাল চাবজেক্ট, ভাল লগা চাবজেক্ট একো নাছিলে কলেজত। কোনটো তা তাকো বিজনেচ মেথামেতিক্স তো ভাল লাগিছিল মোক, তোমাৰ কি আছিলে?
হয়, মোৰ ই, কলেজত মোৰ ইংলিছ আছিল ফেভৰেট চাবজেক্ট। আৰু তোমাৰ বিজনেচ মেথামেটিক্স কিয় ভাল লাগিছিল তোমাক?
মোৰ মানে আগৰ পৰাই প্ৰেক্টিকেল চাব্জেক্ট ভাল লাগে ন' সেইকাৰণে। মেথছটো ভাল লা
আচ্ছা, আচ্ছা। আৰু তোমাৰ কলেজত ফেভৰেট টিচাৰ কোন আছিল?
মোৰ ফেভৰেট টিচাৰ আছিল। ফেভৰেট টিচাৰ কলেজত নাইএ ক'ব গ'লে, কোনটো আছে এতিয়া ঊষা মেম, ঊষা মেমে আমাক বহুত চাপৰ্ট কৰিছিল। সেইবাবে ঊষা মেমে ফেভৰেট, তোমাৰ?
আটছা, মোৰো এজন ছাৰ আছিল, তেওঁৰ মোৰ ফেভৰেট আছিল। অ' বহুত ভালকে বুজাইছিলে, মই যিহেতো মানে মোৰ ইংলিছ ফেভৰেট আছিল চাবজেক্ট। এতিয়া মানে মোৰ কিবা ডাউট থাকিলে ক্লিয়াৰ কৰি দিছিল, ব বৰ ভাল আছিল তেওঁ ছাৰ। ভালকে কিবা মানে ষ্টৰি হ'লে, কিবা মানে এইবোৰ মানে বুজাই দিছিলে ভালকে। সেইকাৰণে মই ছাৰক মানে বহুত এইটো ৰেচপেক্ট কৰিছিলো, বৰ মানে মোৰ ফেভৰেট আছিল তেওঁ। এতিয়াও মই কেতিয়াবা মনত কৰো এইটো ছাৰক। সেইকাৰণে আৰু তোমাৰ স্কুল তুমি এনেই কলেজ লাইফত মানে তোমাৰ অ' তুমি এনে টিফিন টাইমত কি কৰিছিলা বেক টাইমত?
বেক টাইমতো মই এনেই মোৰ লগৰীয় বিলাকৰ লগত বহি কেনে কথা পাতিছিলো, আৰু এ হোমৱৰ্ক কৰিছিলোঁ যিবোৰ দিছিলে সেইবোৰ কৰিছিলোঁ। আৰু কেণ্টিনত গৈছিলো কিবা কিবি খাইছিলোঁ, ভাল লাগিছিল।
আৰু এনে তুমি হয়। কোৱা?
নাই নাই তুমিয়ে কোৱা।
আচ্ছা আৰু এনে তুমি এনে বেক টাইমত লাইব্ৰেৰীত গৈছিলা নে?
অ' লাইব্ৰেৰীত মোৰ ফেভৰেট স্পট হয় কলেজে। তাতে যাই কিনে মই বহিব বহুত ভাল পাইছিলোঁ। বৰকে মই সময় তাতে স্পেণ্ড কৰিছিলোঁ।
আচ্ছা, তোমাক এনে লাইব্ৰেৰীত মানে কিয় ভাল লাগিছিল লাইব্ৰেৰীত যোৱাতে?
লাইব্ৰেৰীত গৈ কেনে মই বুক বহুত ধৰণৰ বুক থাকে লাইব্ৰেৰীত। তুমি যিকোনো বুক এটা লৈ কেনে পঢ়িব পাৰা তাতে। তুমি কাহানীয়ে পঢ়িবৰ মন গুলে কাহানী পঢ়িব পাৰা আৰু। চব বিষয়ে বুক। থাকে তাতে কিতাপ বোৰ বহুত ধৰন ধৰণৰ থাকে সেইবোৰ।
হয় ঠিক। কি ক'লা তমি সেইকাৰণে মইে লাইব্ৰেৰীত গৈছোঁ মোকো ভাল লাগিছিলে লাইব্ৰেৰীত যাই কিনে মানে তাত। যিকোনো এটা ভাল লাগে শান্তি মানে হয় ন' আৰু মানে। কিবা হয় কিবা মানে এস্কট্ৰা নলেজো ল'ব পাৰি লাইব্ৰেৰত যাই কিনা। কিবা কিবি বেলেগ মানে বুক পঢ়িব পাৰি হয় আৰু তুমি এনেই। কলেজ লাইফত মানে কিবা এনে প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছিলানে?
অ' কৰিছিলো হয়, মই ৰেলীত পাৰ্ট লৈছিলো। ৰেলি আৰু খেলতো লৈছিলো এবাৰ। ৰেলেত পাৰ্ট লৈ কিনে আমাক বহুত ভাল লাগিছে তাতে আমি চবে মিলি সকলোৱে মিলি কেনে বহুত বস্তু সি। শিকিব পাৰিলো সেইবাবে মোক ৰেলীত ভাল লাগিছে বেছি। তোমাক তুমি পাৰ্টিচিপেট কৰিছিলা?
হয় ময়ো কৰিছিলো ময়ো ৰেলীত কলেজত কলেজৰ ৰেলীত পাৰ্টিচিপেট কৰিছিলো এইবোৰতো আমি স্কুল লাইফত পোৱা নাই ন। যে যিহেতু আমি কলেজ লাইফত পাইছো বৰ এনজয় কৰিছোঁ সেইবোৰ। ৰেলী বোৰ মানে এনজয় কৰিছোঁ এনে কলেজ লাইফত এনে ৰেলী হয় এইবোৰ। অ' বহুত ভাল লাগিছে ফ্ৰেন্দৰ লগত মানে অ'এইটো গৈছিলো ৰেলীত। ৰেলী কৰিবলৈ গৈছিলোঁ ভাল লাগিছে। আৰু তুমি মানে এনে তুমি স্পৰ্টচত পাৰ্টিচিপেট কৰিছিলা ন'
অ'।
হয় মানে কি কি স্পৰ্তচ পাৰ্টিচিপেট কৰিছিলা?
মই এই। বেছি কৰা নাই এটাতে কৰিছিলো মই দৌৰা খেলত কৰিছিলোঁ।
আচ্ছা আচ্ছা তে তুমি দৌৰা খেলটো ভাল পোৱা।
অ' পাও হয় মই পাওঁ কিন্তু। এতিয়া প্ৰেক্টিচ বেছি নকৰিলোঁ ন সেইকাৰণে জিকিব নোৱাৰিলোঁ।
আচ্ছা একো নাই। অ' এনে তোমাৰ মানে এনে কিবা কলেজত চেমিনাৰ থাকিলে সেইবোৰত পাৰ্টিচিপেট কৰিছিলা নে?
কৰিছিলোঁ হয় কৰিছিলোঁ বহুত। আমাৰ কলেজত মানে বহুত চেমিনাৰ হৈ থাকিছিল ছা সপ্তাহে সপ্তাহে হৈ থাকিছিল। ত' সেইবাবে আমি হাৰ চেমিনাৰ এতেন্দ কৰিব আ। কচিচ কৰিছিলো কোন্তু কৰো বেছিভাগতো কৰোৱে আমি। কিন্তু কিছুমান সময়ত আমাৰ ক্লাছ থাকি যায় সেইকাৰণে আমি সেইবাবে কৰিব নোৱাৰোঁ।
আটছা তোমাৰ এনে কলেজৰ তোমাৰ মানে এনেকুৱা বে। কিবা মেমৰি আছেনে যেতিয়া মে সেইটো তুমি এতিয়ালৈকে পাহৰা নাই সেনেকুৱা মেমৰি আছে নে? ক'ব পাৰিবা।
মেমৰি ৰবা মই ভাবিব দিয়া। মেমৰি অ' আমি এবাৰ কলেজৰ। ৱমেন। ফেষ্টিভেল আছিল নেকি চাগে তেতিয়া আমি ঝালমুড়ি বিক্ৰী কৰিছিলোঁ সিটোৱে আছিল আমাৰ। চবতকৈ বেষ্ট মেমৰি তাতে আমি চব আ। সকলো ফ্ৰেণ্ডে, সকলো বান্ধ বান্ধৱীয়ে মিলি কেনে আমি ঝালমুৰি বনাই কেনে বিক্ৰী কৰিছিলো।
আচ্ছা। আৰু তুমি এনে কলেজত নটছ হয় মোৰো আছে, মোৰো বহুত এইবোৰ মানে মেমৰিজবোৰ আছে মানে ফ্ৰেণ্ডৰ লগত মানে যেতিয়া অফ টাইম থাকে তেতিয়া চবে মিলি কিনে গেম খেলিছিলোঁ, কিবা কিবি গেমবোৰ থাকে ন' আ, সেইবোৰ ষ্টন পেপাৰ চিযাৰ সেইবোৰ খেলিছিলোঁ আৰু ট্ৰুথ এনড দেয়াৰ এইবোৰ খেলিছিলোঁ ভাল লাগিছিলে আৰু এবাৰ মানে চবে আমি মিলি কিনেও ঝাল কৰি মানে এইটো কৰি কিনে বনাই কিনে খাইছিলোঁ এইবোৰ মানে সেইবোৰ এতিয়াও ভাবিলে মানে বহুত মৰম মানে এতিয়াও মনত পৰে, ভাল লাগে। আৰু তোমাৰ সেনেকুৱা কিবা মেমৰি আছেনে ফ্ৰেণ্ডৰ লগত?
সেইবোৰ মই ক'লোৱে দেখোন, মই সেইবোৰ গেম ময়ো খেলিছিলোঁ যেনে আ, আমি অ' কাবাডীও খেলিছিলোঁ, কলেজৰ ভিতৰতে খেলিছি মনত পৰিলে বহুত ফূৰ্তিও লাগে আৰু দুখ লাগে আ সেইবোৰ নাপাম এতিয়া আৰু সেইবাবে দুখো লাগে অলপ।
হয়। হয়, তুমি এনে কলেজ সদায় গৈছিলানে?
অ' সদায় গৈছিলোঁ মই, আমাৰ মানে কলেজত সদায় যোৱাটো ইম্পৰ্টেন্ট আছিল যি, অ', অ'। যিহেতু আমৰ চেভেণ্টি ফাইভ পাৰ্চেন্টেজ এটেণ্ডেঞ্চ লাগিছিল সেইবাবে সদায়ে যাব লাগিছিল আমাৰ। লাগতিয়া হৈ গৈছিল আমাৰ। তুমি ন'টছবোৰ লিখিছিলা নেকি?
হয় মই ন'টছবোৰ লিখিছিলোঁ, মই মানে সদায় ন'টছবোৰ লিখি, মই ভাল পাইছিলোঁ ন'টছ লিখি কিনে সেইকাৰণে মই ন'টছ লিখিছিলোঁ আৰু এনেই ন'টছ লিখিলেতো ভালেই হয় নিজৰ কাৰণে এইটো মানে এইটো হয় পঢ়া শুনাৰ কাৰণে আ, এক্সামৰ কাৰণেও ভাল হয় ন' ন'টছ লিখিলে ত' সেইটো কাৰণে মই ন'টছ বহুত লিখিছিলোঁ আৰু তুমি লিখিছিলানে?
ময়ো লিখিছিলোঁ হয়, মই ন'টছবোৰ পঢ়ি কিনে এক্সামৰ সময়ত বহুত সহায় হৈছিল মোৰ। যে যিহেতু মই বুক কিনা নাছিলোঁ, কিতাপ নাছিলে, মই ন'টছট লিখিছিলোঁ।
আচ্ছা, তুমি এনে কলেজত তোমাৰ বেছিকে টান পোৱা চাবজেকটো কিবা আছিল নেকি?
হয় আছে মোৰ, মোৰ টান পোৱা চাবজেক্ট আছিলে একাউণ্টতেন্সী, যিহেতু মই আ, একাউণ্টতেন্সী ডিপাৰ্টমেন্টৰ আ ছিলোঁ সেইবাবে মোৰ
আচ্ছা।
অলপ।
আচ্ছা, এনে তুমি কিহত মানে টান পাইছিলা? হয় তুমি এনে কিহত টান পাইছিলা বেছিকৈ একাউণ্টেঞ্চিৰ?
মোৰ একাউণ্টতেন্সিৰ বেছিভাগ থিয়ৰী বেছি টান পাইছিলোঁ।
আচ্ছা।
থিয়ৰিবোৰ পঢ়াই অলপ মোক কষ্ট লাগিছিল। থিয়ৰি পঢ়িবা।
আৰু এনে তুমি কলেজত কিবা এনে আ, ডান্স এইটোত পাৰ্টিচিপেট কৰিছিলানে? ডান্সবোৰত, ডান্স, ছিংগিং সেইবোৰত?
সেইবোৰত মই কৰিব পৰা না নাই, মোৰ বহুত বৰ দুখ থাকিলে সেইবোৰত মই কিয় পাৰ্টিচিপেট নকৰিলো। তুমি?
হয়, মইয়ো মোৰো মানে মইয়ো কৰা নাই এনে মই অদিয়েঞ্চ হিচাপে পাৰ্টিচিপেট কৰিছো কিন্তু মানে মই তাতে মানে ডান্স আৰু ছিংগিং কৰা নাই এনেকে অদিয়েঞ্চ হিচাপে ছবে কৰিছিলো মই ফ্ৰেণ্ডৰ লগত গৈছিলো মানে আমাৰ চব ফ্ৰেণ্ডৰ মানে এটা গোট আছিল। হয়, সেনেকুৱাই কৰিছিলোঁ আ, মানে হয় সেনেকুৱাই মানে অদিয়েঞ্চ হিচাপে মানে পাৰ্টিচিপেত কৰাটো এইটো এইটো হয়। সেইটোতে এনজয় কৰিছিলো সেইটোতে আমি পিছফালে আৰু ডান্স কৰিছিলো চবে মিলি কিনা। সেনেকুৱাই ভাল লাগে আৰু।
অ',
হয়, তুমি এনেকুৱা এনে কিবা ডান্স-চানসত মানে এনেকে এঞ্জয় কৰিছাঁনে? হয় তুমি এনেকুৱা দাঞ্চ-চাঞ্চ এঞ্জয় কৰিছিলা নে?
কোনো এডিয়েন্স অ', অ', হয়, কৰিছিলো। কোনটো পিছ আমি অডিয়েঞ্চৰ নিচিনাই কৰিছিলো। পাৰ্টিচিপেট কৰা নাই যিহেতু।
আচছা অ', ঠিক আছে দিয়া ৰাখো তোমাৰ তোমাৰ লগত কথা পাতি ভাল লাগিল হয়।
হ'ব দিয়া হ'ব।
অ', ঠিক আছে দিয়া।
হেল্ল'?